হেল্ল,
অ, কি খবৰ ভালনে?
অ, আই ভালে আছোঁ দিয়া।
অ, এই আছোঁ আৰু তাকে বোলোঁ ভাবিছোঁ ৰাতিপুৱাই, ৰাতিপুৱাই যিডাল ৰ'দ ওলাইছে এই খেতি কৰা খিনি, হওঁক কাৰণে বহুত ডাঙৰ কথা হ'ব এতিয়া আজি কালিও তেনেকে পাৰ হৈছে। আজিও পথাৰত থকা মানুহখিনিৰ কাৰণে, যিটো একে তে, তেকে পৰিছে পথ পথাৰততো একেবাৰে গাতে পৰা নিচিনা হ'ব ৰ'দটো।
সেইটোতো সেইটোৱে যেতিয়া পানীৰ প্ৰয়োজন হ'ব। যেতিয়া তাকো প্ৰয়োজন হ'ব তেতিয়া?
যেতিয়া তোমাৰ এইটো ফাং, ফাং ৰ'দ হ'ব, এনেকে আহিছে লক্ষ্যণতো তেনেকুৱাহে আজি অত দিনৰ পৰা বৰষুণ এক
মানুহে মানে অ, অ, হেৰি পথাৰত থাকিলে কিয় ক'লা হয়, মানুহ একদম মুখ খন যে সিজি যোৱাৰ নিচিনা হয়। কাৰণ মানে তলত পানী থাকে, পানীৰ ভাৱটো গৈ পেলাই মুখত লাগে, কাৰণ মুখ খন তললৈ মূৰ কৰি থাকে ন,
আৰু ৰ'দটোৱে ডাইৰেক্ট পুৰি পেলাই। মানুহৰ কিন্তু মোৰ কেইখন চাবলগীয়া হয়, পথাৰত কাম কৰা। এই ৰ'দত, মাটি ৰুই উঠাৰ পিছত।
সঁচাকে এটা চামনি ধৰা নিচিনা
চামনি ধৰা নিচিনা হয়। তাৰপিছত লাষ্টত ভাল বাৰু হৈ যায়গৈ, কিন্তু সময় লাগে।
উম, বৰ আচৰিত, কম কষ্টৰ হয়নে মাটি ৰুবলে ন,
উম,
ৰাইজৰ খেতিয়কৰ কষ্টৰ বিনিময়ত, সোনগুটি কেইটা পোৱা যায়।
উম, সেইটোৱে আৰু।
কি, তাৰপিছত এতিয়া বাকী খোৱা-বোৱা কৰিলা জানোঁ, নাই?
বাকী নাই, নাই খোৱ-বোৱা কৰা নাই বাৰু।
চাব নোৱাৰি অ, মই একে এইখিনিতে দৰমুখতে আছো মান চকু কেইটা কিবা কৰি নিছে মানে, চকু মেলিবই নোৱাৰি দেখো
এই আজি মানে অ, এই মটৰ, ঘুগুনি এনেকে ৰুচি এনেকে, খোৱা খাম।
উম,
তাৰ পিছত মানুহজনে কৈছে মানে মই আজি ঘৰতে থাকিম, ইমান দিন কৰি-মেলি আছো, কাম বোলে গৈ আছো। মোৰ, গাটো একদম ভাল লাগি থকা নাই বোলে, কৈছে এদিনটো ৰেষ্ট লওঁ, এনেকে বুলি কৈছে।
উম, উম,
তাপিছতে তেনেকে ক'লে মইনো কি বুলি কম আৰু।
তাকে।
আজি চুটিয়ে লওঁ দিয়া, এনেকে কৈছে মানে।
কেলে, নহয় নো?
আৰু যিটো ৰ'দ নহয়, এইটো ৰ'দ পঠিয়াবলৈও সঁচাকৈ দেই।
বা সঁচাকে, আজি কিবা, এই মানে কিবা ৰংটোয়ে সলনি হৈ গৈছে ৰ'দৰ।
ফুল ভলটেজ, অহা নিচিনাকে আহিছে মানে, একদম। মানে এ যেনে, এই হাণ্ড্ৰেড পাৰ্চেণ্টৰ, হাণ্ড্ৰেড পাৰ্চেণ্টেই আহিছে।
এই ডাৱৰৰ মুখৰ ৰ'দ বুলি কয় যে, সেই তেনেকুৱা টাইপৰ হৈছে, ডাৱৰৰ ম ফাকেদি যিটো ৰ'দ আহে। খুব কাঢ়া নিচিনা, হয় যে।
বতৰটো। টো সলনি কৰেই নে, নকৰেই, মই নাজানোঁ কিন্তু দেই। কি হয়, বাৰু সেইবোৰ সেইবোৰ পিছৰ কথা, এতিয়া আপুনি, ভাতটোতো বনালে নে, এনে কিবা কৰি আছে।
বনালো, বনালোজ মই একে আজৰি হৈ লৈছোঁ, আৰু বেলেগ কামও আছে পিঠাগুৰি অলপ খুন্দ আজি বৃহস্পতিবাৰ ন।
অ', আপুনিতো কৈছিলে, আপোনোকৰ ল'ৰা আহিব নহয় আজি ন।
আজি মানে, সি কাইলৈ মানে পাবহি।
কাইলে পাব, কাইলে কিমান সময়ত পাবহি?
হ'ব গধূলি হ'ব।
আপুনি, কিবা কৰি আছে নি?
একো নাই, ফেনখন চলি আছো অ', অলপ বেছিকৈ চলি আছে।
নাই, নাই একো নাই, একো নাই, তেন্তে নহয় মানে ফেনৰ ফেনৰ শব্দটো শুনা নিচিনা নালাগিল মানে, কিবা চৰিয়া এটা শুনা নিচিনাই লাগিলে, এইটো কাৰণে হে
এই বেলেগত ছাগৈ, এই কাষতে মানুহ এঘৰ আছে।
অ', অ'। বাকী হেৰি, এইটো কি বুলি কয়, চাহ-তাহটো খালে, কিহে কি আজি কি বনালে এনেই।
চাহ মই হেয়া হেৰি বনালো, মালপুৰা নিচিনা যে, এয়া। তাৰ দিয়ে, আ, চুজিও দিছোঁ অকমান আচলতে।
চুজি দিলে হেৰি হয়, হয় নাই, অকমান মানে অ'।
খাবলে, বেলেগে কি পায়, নাজানোঁ বাৰু। তাৰপিছতে, মই মানে পিঠাগুৰি কেইটামান তিয়াই থৈছিলোঁ, আজি পিঠা কেইটামান পুৰিবলে।
অ'।
কালি তিল অকমান, ভাজি কৰি থৈ দিলোঁ।
গৰমত আকৌ, পাকঘৰতো অশান্তি বুলি
সেইটোয়েটো চিন্তা কৰিছোঁ মই, এনে কোৱা, এইকেইদিনত এনেকুৱাকে কাঢ়া ৰ'দ নাছিলে, গৰম যদিও। এতিয়া মই, তাকেহে চিন্তা কৰি আছোঁ আৰু। নাই, এই ফালে নাই, বতাহ।
অ', নাই নেকি?
অ', কিন্তু ইয়াত যদি বতাহ মাৰি আছে, পথাৰতো ফেৰ-ফেৰিয়ে বতাহ মাৰি দিব। আৰু মা, মা আমি ভাবা যায় ন, ৰ'দত মানুহে ৰুই থাকিলে ৰ'দ লাগে, মই নাই লগা বুলি কোৱা নাই, কাৰণ মুখে-চুখেতো কাপোৰ বান্ধি লোৱা যায়, যিহেতু। এইটো মই ৰুইছো গম পাওঁ, তেতিয়া কিন্তু তেতিয়া কিন্তু অনুভৱ নহয় কিন্তু দেই।
উম।
যে ইমান গৰমত আমি এইটোকে কৰি আছো মানে। মানে ভৰিটো পানীত থাকে ন'।
ভৰিটো পানীত থাকে যে চেঁচা লাগি থাকে সেই এটাই কথা।
ই ইমান এটা অনুভৱ নহয় কিন্তু পানীটো বহুত বেছি গৰম হৈ গ'লে মানে অশান্তি লাগে আৰু।
অ, পানীটোতো গৰম হবই ন' দুপৰীয়া টাইমত নে নহয়?
অ, সেইটোৱে আজিকালিতো সোনকালে হ'ব যিটো ৰ'দৰ পকৰ।
খচ
হয়
সেই মানুহজনো গৈছে মোক কৈছেহে, কৈছে অলপ সাৱধানে কাম কৰিবা। সেই বৰ মানে ভাবিব লগা কথা আছিল নাই গমটো কাৰনে মই?
ভাবিব লগা হৈছে, ভাবিব লগা হৈছে, এতিয়া মানুহে আৰু এবছৰ দুবছৰৰ পিছত এ চি নলগালে মানুহৰ উপায় নাইকিয়া হ'ব।
উ হ অ, লগাব লাগিব আৰু তাতে নহয় হাই প্ৰেছাৰ থকা মানুহখিনিৰ কাৰণে আৰু এটা দিগদাৰেই। গম পাইছানে? দিগদাৰ।
দিগদাৰ, দিগদাৰ। মই ভাবি আছো দেই তাকে এইবাৰ নহলেও নেক্স বছৰ লগাবই লাগিব নহলে নোৱাৰি থাকিব।
তাকে কেনেকে থাকিব মানুহ আৰু বোলে নহয়, হয়। গোলকীয় উত্তাপটো বাঢ়ি, বাঢ়ি গৈহে থাকিব। সেইবিলাক আমাৰ পৰিৱেশটোৰ কাৰণে ধৰা। সেউজীয়াবিলাক কমি গৈছে ন? গছ বন বিলাক সেই এটা কথা পাহাৰবোৰ কাটি, কাটি তাত মানে ইণ্ডাষ্ট্ৰি মানুহে ঘৰ বনাইছে ইণ্ডাষ্ট্ৰি বনাইছে সেই ৰাস্তা-চাস্ত বিলাক তুমি দেখিছা নাই, ৰাস্তা বিলাব ভাল কৰিছে সেইটো হয় বহুত ভাল কাম কৰিছে।
ভাল উম, পাহাৰ বোৰ কটা গলেই বিপদ আৰু।
সেইটোৱে, সেইটোৱে।
কিন্তু মানুহে কিন্তু কি কিছু অকমান কি কালি মানে মই টিভিত দেখিছিলো নিউজত। কিছুমান মানুহে মানে অকল মাটিৰ মানে গছ ৰোৱাৰ কথা ভাবিয়েই দেই। ৰুইয়ে থাকে তেওঁলোকে।
মানুহ সেইটো আছে।
বহুত আছে। কিন্তু বাকী এচাম এ দুটাই যেনিবা ৰুলে বা পঞ্চাশটাই ৰুলে, বাকী দুশ, তিনিশ, এহাজাৰ কে কটা কথা ভাবে যে।
এ আম নকবা আৰু কি কবা? সকলোৰে মন বিলাক যদি সমান হল হয়।
নহয় মানে সেইটো কাৰণে বুলিও নহয়। মানুহে যদি চবেই কোনোও নহয়, একদম মানে যিমান মানুহ আছে। এজোপাকেও যদি গছ ৰুই দিয়ে। খালি মৰিবলে, মৰিবলৈ দিব নহব। এজোপা বা দুজোপাকে ৰুই দিলও কম খোপা গছ হব নেকি? মানে গায়ে প্ৰতি, গায়ে প্ৰতি এজোপাকে ৰুলেও বহুত হ'ব। আও গছ ৰোৱাৰ প্ৰয়োজনে নাই মানুহে।
প্ৰয়োজনে নাই, প্ৰয়োজনে নাই।
চৰকাৰে যদি সেই কথাটো শুনাই দিয়ে আপোনালোকক কিবা এটা দিয়া হব। আপোনালো কে গায়ে পতি এ মানুহ যিমান আছে এজোপাকে গছ ৰোৱক খালি এনেকুৱা গছ ৰুব ভাল গছ যাতে ছাঁ দিব পাৰে, ৰাস্তা চাইডে মুখ কৰি ৰুব। আকৌ বাউণ্ডৰীৰ ভিতৰতে ৰোৱক, কিন্তু ৰাস্তা চাইডৰ ওচৰত ৰোৱক মানে।
তাকে! এনেকুৱা ৰাজহুৱা জেগাটো ৰাজহুৱা জেগাতো ধৰা মই এতিয়া কি কব ওলাইছিলো যেনেকে ধৰা এতিয়া ৰাস্ত তাৰ কাৰণে ধৰা ৰাস্তা বহল কৰিছে ন, আমাৰ এইফালেটো এতিয়া কিছুমান ৰাস্তা মেইন হাইৱেৰ কথা কোৱাই নাই। হাইৱেটো ফৰলেন হলেই। আৰু বাকী উপপথ বিলাকো মানে কি কৰিছে বহল বহল কৰিছে। আটচ্ছা! সেই যে ৰাস্তা কাষত যিবিলাক মানুহ উ মানে হেৰি কৰিছে ৰাস্তা কাষত যাৰ মাটি পৰিছে, সেই মাটি খিনি তোন তাৰ মানে ক্ষতিপূৰণ দিছে, মাটিৰ ক্ষতিপূৰণ দিছে দিছে নাই?
অ' দি
গতিকে মানুহে যেতিয়া ক্ষতিপুৰণ লৈছেই। নিজৰ মানে এইটো নিজৰ সম্পত্তি হয় দি পেলাই ক্ষতিপূৰণ লৈছে। ক্ষতিপূৰণ দি লৈ পেলাই আকৌ হেৰি কৰিছে। এইটো মানে কি কয় তাৰ লগত আৰু অকমান যোগ দিলেই হ'ল। নহ'ল জানো?
অ'।
হয়নে নহয় বাৰু কথাটো?
সেইটোৱে।
তাৰ লগত অকমান যোগ দিলে মানে এতিয়া মই কি বুলি কম ধৰা যিমানখিনি মাতি গৈছে।
চৰকাৰে যদি এইটো ব্যয়ৱস্থাও কৰিলে। যে তাতকে ৰাস্তাৰ কাৰণে যিমান খিনি লাগে আৰু এহাত ধৰা বহ হাই লৈছো ৰাইজৰ পৰা। যাৰ যাৰ মাটি পৰিছে, সেইমতে ক্ষতিপূৰণো দিছো সেই কণতে আমি মানে অলপ পদ্ধতিগতভাৱে দেই পদ্ধতিগতভাৱে। কিছুমান জেগাত আছে মই দেখিছো গছ পুলি ডাঙৰ গছ পুলি ৰুই দিও। তুমি গম পাইছানে সকলোৰে কলে যেনেকে ৰাইজে নখ জোকাৰিলে নৈ বয়। সকলোৰে পা অকন অকন গলে একো ক কাৰোতো একো ক্ষতি নহয় ন।
নহয় নহয়, যাৰ ঢেৰ আছে তাৰ অকমান গলেনো কি আৰু লাগিলে সেই গছজোপা তেওঁলোকৰ বাউণ্ডেৰী তে থাকক ইমান ক'বলগীয়া নাই নহয় গছ গছে।
ৰাস্তাৰ কাৰণে জানো দিয়া নাই।
দিছে কিন্তু সেইটোৱে মই মানে কৈছিলো যে বাউণ্ডৰীৰ ভিতৰতে থাকক লাগিলে, ৰাস্তাত ছাঁ পৰি থাকিব লাগে। যিটো সুবিধা মতেই মানুহে নকৰক কিন্তু মানে চবৰে সুবিধা হওঁক সেইটো হিচাপে নিজে প্ৰত্যেকজনে অকণ অকণ ভাৱিলে ইমান ভাৱিবলগীয়া কথাও নাই।
সেইটোৱে মানে
তেনেকুৱা ধৰণৰ কথা আৰু আৰু চব-চব মানে চবৰে ভাল হ'ব।
উম।
সকলোৰে ভাল হব। এই গছ কেইজোপা যদি ৰোৱে মানুহে - বৃক্ষ ৰোপনটো, সেইদিনাখন কালি মই যোনটো নিউজত চাইছোঁ - কৈছে যে উ মানুহে যদি গছক ভাল পাবলে হয় নহয় তে তিয়া মানুহে সঁচাকে বহুতেই ভাল পাই থাকিব। ৰোৱা সপোন দেখিব কি বা আমি যেনেকে ফুল ভাল পাও। আমি গছজোপাৰ কথা তেনেকে নাভাৱোয়েই। যে ডাঙৰ গছ এজোপা ৰোব লাগে বা কিবা এটা। আকৌ মানুহে নাভাবে মানুহে ক'ৰবা পৰা ৰুবলে হলে - আমাৰ ধৰ ইটো জেগাৰ পৰা পুলিটো আনি আনি সিটো জেগাত ৰুলেতো নহব। বেলেগৰ পৰা এজোপা কিনি আনি তেতিয়া ৰুলেহে কামত আহিব।
তাকে হে!
স্থানান্তৰতো সলনি কৰিলেনো কি লাভ স্থান। গতিকে, তেনেকুৱা ধৰণৰ কথা। সেইটো কাৰণে ভাবিছো আৰু তাকে, এতিয়া বোলো চাহ তাহ কি খালে?
মই চাহ খালো, সেই মই যে কৈছো মালটো আনিছিলে - পিয়াঁজ দি পেলাই। অ অ, তেনেকে কৰিলো। এনেইতো চেনি দি বনোৱা যাই চুজি যি দি মিছল দিলে আজি পিয়াঁজ দিছো বোলো।
চেনী দিয়া যায় ন? মই যে মোৰ জেঠাই এগৰাকীয়ে চেনি দি পেলাই তেনেকে মালপোৱা বনাইছিলে মই নাজানো কিন্তু - বস্তুটো কোমল হৈছে আৰু চেপেটাও হৈছে দেই। মই মানে সুধিলো অ সুধিলো - এই মিঠা দি পেলাই বনাইছে মানে -
উম, চুজি দিলে চেপেটা হয়। খাবলো বৰ সুন্দৰ হয়।
মই মানে ইমানখিনি খাই দিলোঁ আচৰিত মানে দেই।
উম।
কোনো তুমি মানে - উম উম পিছত বহুত বছৰ পিছত সুধিছো মানে - জুতিটোতো মুখত লাগিয়ে আছে। মই বোলো মিঠা দিছিলা কি - প পিঠাগুড়ি দিছিলা নে? নে আটা গুৰি দিছিলে নে কি বনাইছিলা? কৈছে পাহৰিলো নহয় তেতিয়া কি বনাই দিছিলো।
উম। সেইটোৱে চেপেটাকৈ যদি হয় চুজি দিলে চেপেটা হয় বাৰু।
অ, কিন্তু কোমল হৈছে। কিন্তু হেৰিত চ'দা দিয়া নাই কাৰণ চ'দা দিয়া হেতেঁন টো -
ফুলি যাব, ফুলি যাব।
কিন্তু ফুলা নহয়, সেইয়া আৰু। আপুনি এতিয়া কামে-বনে লাগক।
ঠিক আছে দিয়া বাৰু! তাকে তাকে তাকে।
ঠিক আছে অ।
দিয়া বাৰু ন উ।